হেল্ল খুৰা আপোনাৰ খবৰ পাতি ভাল?
অ', আছোঁ বাবু।
অ'। মোৰো ভাল, এটা-এটা আপোনাৰ সহায় লাগিছিল অকমান।
অ', কি কোৱাচোন?
অ', পাঁচশ টকা অনলাইন কৰি দিব পাৰিব?
পাঁচশ টকা অনলাইনতটো এতিয়া মোৰ লগত নহ'ব চাগে এ, কিয়নো তোমাৰ এ লাগা আছিলে।
অ', মোৰ লগা আছে যে, তাত মই এটা এটা বস্তু কিনিছিলো পইচাটো মই কম হৈ গ'ল, মই ইমান ভবা নাছিলো যে ইমান দাম লব বস্তুটো। এতিয়া লৈয়ে ললো এতিয়া মই। প্ৰব্লেম হৈ গ'ল।
অ', আচ্ছা, আচ্ছা। ঠিক আছে, মই চাই কিনে মই যদি আছে মই তোমাক দি আছোঁ। ত- দিয়া, আৰু আজিকালি হেৰি- তোমাৰ- বস্তুৰ দাম ইমান বাঢ়িছে আৰু ক'তো তোমাৰ কেচ পইচা ইউজ নহয়-
উম, কেচ পইচা ইউজ নহয়ে, এতিয়া বেংকত যোৱা এটিএমৰ পৰা ওলিউৱাও টাইম নাই। এ টি এম কাৰ্ডটো অনা নাই আৰু।
হয়, হয়। আৰু আজিকালিতো দোকানী বোৰে চব কিউ আৰ ক'ড লগাই থৈ দিয়ে।
হয়, অনলাইন হৈ গৈছে গোটেই বস্তুখিনি, কেচ ইমান নথয় দোকানতে- কেচ ইমান নাথাকে আজিকালি।
হয়, হয় গোটেই অনলাইন দিয়ে যে সকলোৱে। আৰু বাকী- কি আ? তোমাৰ খবৰ পাতি ভাল?
মই খবৰ পাতি ভালে একদম বঢ়িয়া। আপোনাৰ?
অ', মোৰো ভালে আছে। তোমাৰ, কি ক'লা? অ' খুড়ীহঁতৰো ভালেই।
হয়।
ভালে আছে। চবে সকলো ভাল আমাৰ ইয়াত। তে আৰু সেই আজিকালি ম মইও দেখিছো যে প্ৰায়বোৰ দোকানতে কিউ আৰ ক'ড বোৰ লগাই থৈ দিয়ে কেছ পইচা মোৰ লগতো নাথাকে
গোটেই দুখ দোকানতে আকৌ ইয়াতে আৰু সমস্যা হৈ গ'ল আৰু সমস্যাতে পৰি গলো এতিয়া পইচাও কৰ পৰা পাম, ভাবি আছো আৰু গোটেই অনলাইন হৈ গল না
হয় হয় কেচ পইচা হয় কেচ পইচা নাথাকে আৰু এ টি এমত গৈ ওলোৱাও সময় নাথাকে ছাগে, আৰু তোমাৰ কেচবোৰ আজিকালি ইউজ নহয় মেক্সিমাম তোমাৰ সেই স্কেনাৰ বোৰতে দিয়া হয় অনলাইন দিয়া হয়। আৰু অনলাইন, কাৰণে এই কেছৰ বহুত সমস্যা, সৃষ্টি হৈছে,
অ ইমান জল্দি পইচা বিলাক খৰচ হৈ যায় অ
হয় কিমান হয় কিমান খৰচ তাকেইেতো কিমান খৰচ হ'ল মানে। গম!
গম নাপায় এনে খৰচ খৰচ হৈ থাকে পইচাটো নহয়
হয় আগতে এতিয়া দহ টকা পাঁচ টকা হ'লেও আমি কেছ দিছিলো
অ পইচাও পইচা গল পইচা যোৱাও গম পাইছিলো আজিকালি গমেই নাপ, দোকানত গ'লে এটাম কৰি দিলে অ সেইটো লওক পইচা অনলাইনত দি দিলো। ইমান জল্দি পইচা খৰচ হৈ যায়।
তাকেইেতো মোৰ ম
নাপায়।
হয় হয় এইটো একদম ঠিক কথা আৰু এইটো যেতিয়াৰ পৰা এই অনলাইন চিষ্টেমটো হৈছে। তেতিয়া পৰা পইচা মানে, মানে হিচাপ নোহোৱাই হৈছে দশ টকাৰ বস্তু ললেও অনলাইন দিছো পাঁচ টকাৰ বস্তু ললেও অনলাইন দিছো। অ' আগতে আগতে কেচ পইচাও আছিল ঘৰত বা লগতো আছিল। ছিল এতিয়াতো কেচ পইচা নাথাকে। কৰবাত যদি প্ৰয়োজন পৰি যায় কেছ পইচা লগা তেনেহলে বিচাৰি ফুৰিব লগা হয়।
এ বহুত প্ৰব্লেম হৈ যায়। গোটেই খিনি অনলাইন এতিয়া কেছো কোনো কোনোতো কোনো কোনো দোকানে কেছো নলয় অনলাইনে লাগে কয় আৰু
অ আমাৰ ইয়াতে বাৰু কিছুমানে কেছ লয়। এতিয়া ধৰা সৰু সৰু দোকানী কেইজনৰ যিবিলাকৰ কিউ আৰ ক'ড নাথাকে। বা অনলাইন পেমেন্টৰ ব্যৱস্থা নাই। সেই সকলে কেছ লয় বা কে তে অনলাইন আকৌ আজিকালি হেৰি কেছ লৈ ফুৰা দেনো নাই নহ,
অ খো-খোলা লগত পাছ দুশ টকা-দুশ টকীয়া নোটৰ খলা ল'ব লাগে খোলা নাপায় খোলা নাই, খোলা নাই কৈ থাকে গোটেই কাষ্টমাৰে বোলে অনলাইনে কৰি দিয়ে পইচা খোলাও নোপোৱা হৈ গৈছে আজিকালি।
হয়, হয় তাকেতো বৰ সমস্যাৰ সৃষ্টি হৈছে এইটোৰ কাৰণে। আৰু উম! আৰু সেয়ে এতিয়া পইচাৰ নিজৰ কিমান গ'ল সেইটোৱে হিচাপ নোহোৱা হৈছে। কিমান পালো কিমান হোৱা হয়। কিমান খৰচ গ'ল একোৱে নাই।
হয় হয়। ইমান জল্দি পইচাবিলাক খ-খৰচ হৈ যায়। গমেই নাপায়, কেতিয়া হাজাৰ টকাৰ বস্তু লৈ লৈ কেতিয়া দুই হেজাৰ টকা গ'ল গমেই নাপায়। আৰু ইমান যে আ-আৰু যোন যোনটো এপবোৰৰ পইচা ইমান চাৰ্জ কৰে পইচাত
হয়, হয় ইহঁতে বোলে কিবা হয় মই আগতে এ পেটিএম ইউজ কৰিছিলো। অ' পেটিএম ইউজ কৰোতে মই সেনেকে পৰাকে চাৰ্জেছবোৰ কাটা গম পোৱা নাছিলোঁ। পিছত কিছুমান নত কোনে ইউ পি আই এপ ওলাইছ সেই এপৰ পৰা যো যদি পেমেন্ট কৰা হয়, তেনেহ'লে সিহঁতে বোলে কিবা এটা চাৰ্জ কাটি লয়।
অ', হয়। চাৰ্জ কাটে বহুতে চাৰ্জ কাট তে
হয়, হয় মই
সৰু সৰু সৰু সৰু দছ বিশ টকাত সেইটোতো কাটি দিয়ে চাৰ্জ আৰু ইমান সদায় কৰি থাকো তাতে কিমান পইচা সেইটোৱে সিহঁতে লৈ লয়। আৰু বেংকতো পইচা কম হ'লে হেন ত' কাটি দে তাৰপৰা বেংকত পইচা কম হৈ গ'লে। বেংকে কাটি দিয়ে পইচা।
তাকেইতো এতিয়া বা কেছৰ দিন নোহোৱাই হৈ গ'ল, আগতেটো কিমান ভাল আছিলে। কেচ আছিলে এ, য'ত ত' ত'তে আমি কেচবোৰে ইউজ কৰিছোঁ। আজিকালিটো তো সেনেকুৱা এতিয়া নাই। আৰু মেক্সিমাম ফ্ৰড কিছুমান ওলাই
অ', ফ্ৰড খিনি ওলাইছে অনলাইন ফ্ৰডবিলাক পইচা মাৰি লয়।
মোৰ বন্ধু এ ৰো সেনেকুৱা এটা এইটো হৈছিলে এ পৰ কেছ এটা হৈছিলে। অ' তাৰ বোলে কিবা হয় কিবা অনলাইন এপ এটা ইনষ্টল কৰাৰ কাৰণে পৰামৰ্শ আহছিলে সে ত' নপৰা এনে ইনষ্টল কৰি দিল।
আৰে মোৰ মোৰ মাৰে মোৰ মাৰে পইচা ইমান মাৰা হয়। গ'ল আজি চাৰিশ চাৰ চাৰিশ চাৰিশ টকা।
অ'।
কিবা এটা এপ লৈছিল?
হয় হয়।
এয়া পইচা সোমোৱা সোমোৱা নাছিলোঁ এটা মায়ে অকল এক টকা ভৰাবি বুলি সোমাই দিছে তাতে। এতিয়া মাহে মাহে চাৰিশ চাৰিশ ত' কাটি থাকে তাৰপৰা।
অ'। সেইটো সমস্যা কিছুমান সৃষ্টি হৈছে, কিছুমানৰ ক্ষেত্ৰত ভালো হৈছে। হে, য'ত আমি ধৰা য'ত আমি বহু দূৰত কিছুমানক দিব লগা থাকে। সেইবিলাকক এতিয়া আমি লগ নোপোৱাত কে আমি পইচাবোৰ দিব পাৰোঁ।
হয় হয়।
কিন্তু কিছুমানৰ বেয়াও হৈছে। এ, গমো নাপাই কি হ'ল কি হৈ আছে। এ, কেনেকে পইচা গৈ আছে। দা আগতে কিছুমান সুবিধাও আছে আৰু কিছুমান অসুবিধাও আছ ছে এতিয়া আগতেতো সুবিধাই আছিল, এতিয়াতো
অসুবিধা হৈ গৈছে, চবে আজিকালি চবে অনলাইনত আহি গ'ল যে, অসুবিধা হৈ যায় আৰু।
তাকেইেতো আৰু কিন্তু কেতিয়াবা অ, নেটৱৰ্ক ইছ ব, বেয়া হয়, হয় হয়।
ডাউন হৈ যায়, কেতিয়াবা কেতিয়াবা কি হৈ যায়।
হয় হয় তাকেতো, এতিয়া অনলাইনৰ প্ৰায়বোৰ যিমান দেখা পালো কিছুমানত অহ কিছুমানৰ ক্ষেত্ৰত বহুতে ভাল হৈছে আৰু কিছুমানৰ ক্ষেত্ৰত, বেয়া হৈছে। এইটো এতিয়া কিবা কৰে চৰকাৰে। কেনেকে বে-ব্যৱস্থা গ্ৰহণ কৰে সেইটোৰ কাৰণে এইটো, চিন্তা কৰিবলগীয়া বিষয় হয়।
চৰকাৰে এইটো অনলাইন কৰিম বুলি ভাবি আছে গোটেই, দেশখনক।
অ', সেইটোতো পিছৰ কথা এতিয়া আহ, সেইটোতো এতিয়া পিছৰ কথা সেইটো কি হয় অ', তাকেতো। এতিয়া তাকেইেতো এতিয়া অনলাইনে মানে পইচাৰ একদমে, নাটনি কৰি দিছে।
উম, একদম। আৰু কেতিয়াবা আৰু ইমানো বেয়া নহয় কিতাও কি তিয়া বেছি ডাঙৰ ডাঙৰ পইচা এইটোৱে কৰিলে অকণমান, ৰি-ৰিৱাৰ্ডৰ টাইপৰো পায় পইচা অকণমান। অ', ঘূৰাই দিয়ে আৰু কেচবেক দিয়ে পাঁচ দছ টকা এনেকা আৰু। ডাঙৰ ডাঙৰ পইচা এমাউন্টত।
অ', মই-মই সেনেকৈ কিছুমান পাইছিলোঁ বাৰু। অ', কিন্তু মই বেছিভাগ পোৱা নাই আৰু প্ৰায় কমেই পাওঁ। কেতিয়াবা কিবা বস অনলাইন অৰ্ডাৰ কৰাৰ পিছতহে মানে সেই কেচবেকটো লও আফাৰ টো আহে। আৰু হয় হয়। সেনেকুৱা ধৰণৰ হয় আৰু একো নহয় এতিয়া গোটেইখিনিতো ঠিকেই আছিল, কিন্তু সেই এতিয়া মানুহৰ লগত যে কেচ পইচা না ভালো হৈছে, তাৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হৈছে। আৰু তুমি এতিয়া কি কিনিব গৈছিলা আৰু তোমাৰ কিহৰ কাৰণে পইচাৰ নাটনি হ'ল?
হয় মই এতে এটা কাপোৰ কিনিম ভাবিছিলোঁ, তাতে কাপোৰ কিনিলোঁ, তাৰ পিছত দাম চাওঁতে বাৰশ টকা, এতিয়া পাঁচশ টকা কম হৈ গ'ল মোৰ আৰু।
অ'।
সেইটোয়ে আৰু এতিয়া, এতিয়া কেছো আনানাই, মই অনলাইনে কৰিব লাগব, সেইটোয়ে ভাবিছোঁ কেনেকুৱা কৰিম আৰু।
অ', ঠিক আছে মই হয় হয়, সেনেকুৱা সমস্যা হয়, সেইকাৰণে আগতীয়াকে বেলেঞ্চটো চাই ল'ব লাগে। কিবা কিনাৰ আগতে তুমি বেলেঞ্চটো চোৱাতো ভাল, আ যিহেতু পইচাটো ত' সদায় একে হৈ নাথাকে, তুমি কাক ক'ৰবাত অনলাইন কৰি দিছ তোমাৰ মৰণ নপৰিবও পাৰে তুমি আছ সেই বুলি ভাবি আছা। তাৰপিছত নোচোৱাকে তুমি বস কিনিলা তাৰপিছত চালা যে তোমাৰ একাউণ্ট পইচাই নাই। অ', কেচ পইচা হয়, কেচ পইচা তোমাৰ লগত নাই, এতিয়া তুমি অনলাইন দিব বিচ কিন্তু অনলাইনত পইচা ইমান নাই।
হয় হয়। দুবিধাত একদম সমস্যা।
হয় কাৰোবাক এ, ব কাৰোবাক দিয়াৰ আগতে বা পইচাটো, তুমি কিবা বস্তু কিনাৰ আগতে এবাৰ চাই ল'বা বেলেঞ্চ, এ-এবাৰ অ, বেলেঞ্চটো এবাৰ চেক কৰি কেনে তাৰপিছতে তুমি বস্তুতটো দাম কিমান হয় কি হয় সুধি কিনে এইটো কৰিবা না আৰু অ', সিহত তু তোমাৰ চিনাকি নহয় যে মই দাদা পিছত আহি কিনে দিম বুলি ক'লেও টো হ'ব এনেকুৱা নহয়, ত তেওঁলোক বে বেপাৰীসকল হয়, তেওঁলোকেতো কাকো চিনি নাপায়। ত তুমি সেইটোয়ে কৰি ৰে এবাৰ পেমেণ্ট কৰাৰ আগতে এবাৰ চেক কৰি ল'বা, ঠিক আছে।
ঠিক আছে, দিয়চোন এতিয়া মই বেলেগ মানুহক ফোন কৰোঁ।
অহ দিয়া দিয়া মই-মই চাই কেনে মই তোমাক অহ যদি আছে মই দি আছোঁ, ঠিক আছে। দিয়া, দিয়া বাকী ভাল নহয় তোমাৰ? অহ, দিয়ক দিয়া, দিয়া।